অঁ', হেল্ল।
অঁ', শুনা পাইছা নাই?
অ', শুনিছো শুনিছো।
অঁ', কি কৰি আছা?
এয়া তোমাৰ এনেই, দেউেতাই কাম কৰি আছিলে তাৰ কাষতে বহি আছিলো।
অঁ অঁ অঁ, বাকি ভাত পানী খালা?
ভাত পানী খালো খালো। উম, তুমি কি কৰিছা?
এ মও তোমাৰ, এনেই বিচনাতে শুই আছো। গম পাইছা নাই? তাকে ব- তৰটো, ইমান এটা ভাল নহয়।
ভাল নহয়, অঁ।
কাৰেনো, নাই।
হয়।
তাকে, বতৰটো বহুত বেয়া গম পাইছানে? তোমাৰ- অঁ', এই এতিয়া তোমাৰ ৰাতিপুৱা সময়ত বৰষুণ আহিছে, এতিয়া তোমাৰ আকৌ- একদম বহুত ডাঙৰ ডাঙৰকে বতাহ মাৰি আছে। গম পাইছে নে? ধুমুহা অহা নিচিনাকে। তাকে আজিকালি ভয়ে লাগে বহুত ভয় লাগে। গম পাইছা নাই? তাকে, আজিকালি মানে কি হৈছে আমাৰ মানুহবিলাক- ঘৰতো ছেফ নহয় মানে মানে ময়ে ফিল নকৰোঁ। গম পাইছা নাই? মই- ঘৰৰ ভিতৰত আছোঁ যদিও মই মানে ছেফ ফিল নকৰোঁ, নিজকে সুৰক্ষিত অনুভৱ নকৰোঁ। গম পাইছা নাই?
হয়‌ হয়।
তাকে, প্ৰকৃতিৰ ৰোপটো বহুত চেঞ্জ হৈ গৈছে আৰু।
হয়।
তাকে তা- কে। এতিয়া তোমাৰ চোৱাচোন, মাতটো শুনা নাই নেকি?
অঁ এতিয়া শুনিছো শুনিছো।
অঁ', মানে তোমাৰ এই- কি হৈছে গম পাইছানে? তোমাৰ প্ৰকৃতিৰ গোটেই ভাৰসাম্য অৱস্থাটো- হেৰাই গৈছে। গম পাইছা নাই? অঁ', তাকে কিনো হৈছে জানো মই একো ধৰিবই পৰা নাই। মানে- তোমাৰ, ইমান পদকে, ইমান সোনকালে আচলতে প্ৰকৃতিৰ- আমাৰ বতৰটো আমাৰ কেনেকৈ জলবায়ুটো চেঞ্জ হয়? জলবায়ুটো চেঞ্জ হৈ গৈছে। ব বতৰটো চেঞ্জ হৈ গৈছে ইমান পুতুককে দেখিছা নাই? তাকে মানে কিনো হৈছে মই একো ধৰিবই পৰা নাই। ইমান ইমান বেছি বতৰ ইমান সঘনে ইমান বতৰ চেঞ্জ হৈছে। ধুমুহা আহিবলৈ লৈছে সঘনাই ধুমুহা আহিছে সঘনাই ভূমি- কম্প আহিছে। এতিয়া কি হৈছে তোমাৰ গোটেই জিলা বিলাকত মানে- বিভিন্ন বিভিন্ন জিলাত কি হৈছে তোমাৰ বানপানী আহিছে। গম পাই- ছা নাই? এতিয়া তোমাৰ ইমানেই ডাঙৰ বৰষুণ দিছে তোমাৰ- এটা বৰষুণতে কি হৈছে গম পাইছা নাই?
অ
বা গোটেই নদী বান্ধ চান্ধ ভাঙি একদম তোমাৰ গোটেই গাঁৱে চাৱে তোমাৰ ঘৰ চৰ ডাঙৰ ডাঙৰ ঘৰ বিল্ডিং ভাঙি পানীয়ে তোমাৰ চব উটুৱাই লৈ গৈছে গতিকে এইবিলাক কিমান ভয়ানক ঘটনা ভাবাচোন কিমান মানুহৰ মৃত্যু হৈছে
এইটো প্ৰকৃতিৰ ভাৰসাম্যটো আচলতে হেৰাই গৈছে
হেৰাই গৈছে প্ৰকৃতি প্ৰকৃতি আচলতে কি হৈছে কথাটো গম পাইছা নাই এতিয়া মানে মই অকণমান বুজি পাইছো কথাবিলাক মানে কি হৈছে মানুহবিলাকে কি হৈছে এতিয়া চোৱাচোন তোমাৰ গোটেই গছ গছনিবিলাক কাটি দিছে হয়নে তোমাৰ সেই আগৰ সময়ত যি গছ আছিলে গছ গছনি আছিল এতিয়াতো সেই তেনেকুৱা ধৰণৰ আমি গছ গছনি নেদেখোৱে আগ অ আগতে আমি সেই আগতে আমাৰ গোটেই আচলতে অঞ্চল বিলাক গোটেই হাবিৰে ভৰপুৰ আছিলে হয়নে নহয় তোমাৰ এতিয়া আকৌ সেই তেনেকুৱা ধৰণৰ হাবি বিলাক নায়েই পাবলে নাই নাই মানুহ বিলাকে গোটেই হাবি জংঘল কাটি চব তোমাৰ আজৰি কৰিলে আৰু এতিয়া সেইকাৰণে আচলতে বতৰৰ তোমাৰ হেৰিটো সলনি হৈছে গম পাইছানে বতৰতো সলনি হৈছে এ পৰিৱেশটোৱে আচলতে চেঞ্জ হৈ গৈছে অ এতিয়া যদি তোমাৰ গৰম আহিব লাগে তেনেহ'লে গৰমৰ জেগাত ঠাণ্ডা হয় আকৌ ঠাণ্ডা আহিব লগীয়া সময়ত আকৌ গৰম আহে
হয়
আকৌ যদি আমি চাওঁ সেই বৰষুণ এতিয়া তোমাৰ বৰষুণ আহিব লাগে কিন্তু আকৌ তোমাৰ ধুমুহা আহিছে ধুমুহাটো আহিব নালাগে হয় নহয়
হয় হয়
এইবাৰ ইমান ডাঙৰ ধুমুহা আহিছে তোমাৰ ইমান ডাঙৰ তোমাৰ বিজুলী ঢেৰেকণী মাৰিছে তোমাৰ আগতে আগতে তোমাৰ এতিয়া কি হয় তোমাৰ বৰষুণ দিলে মানুহ বিলাক খেতি কৰিবলে ওলাই যায় হয় নহয় পথাৰলৈ বুলি ওলাই যায় বৰষুণ দিয়াৰ লগে লগে আজিকালি কি হৈছে কিন্তু সেই যিখিনিয়ে তোমাৰ পথাৰলৈ গৈছে কিন্তু বৰ বৰষুণ দিয়াৰ লগে লগে কি হৈছে মানুহে আকৌ
ঘৰলে অ এইটো ময়ো লক্ষ্য কৰিছো দেই কথাটো
অ মানে তোমাৰ কি হৈছে গম পাইছা নাই তোমাৰ প্ৰকৃতিটো মানে সম্পূৰ্ণৰূপে চেঞ্জ হৈ গৈছে আৰু সেই আগৰ নিচিনা হেৰি নাই মানে এতিয়া তোমাৰ আগতে তোমাৰ যেনেকুৱা আছিলে এতিয়া তেনেকুৱা নহয় এতিয়া তোমাৰ সেই বিজুলী মৰাৰ লগে লগে কি হ'ব গোটেই বজ্ৰপাত পৰে এতিয়া তোমাৰ বজ্ৰপাত পৰি আমাৰ এইফালৰ বহুত মানুহ মৰিছে। আৰু তোমাৰ অ তোমাৰ এজনী মানুহৰ কি হৈছে গম পাইছা নাই তোমাৰ ঘৰৰ ভিতৰতে ব্ৰজ্ৰপাত পৰি মৃত্যুমুখত পৰিছে।
অহ
সেইটো সেইবিলাক কিমান ডাঙৰ ঘটনা ভাবাচোন।
ডাঙৰ ঘটনা অ
অ তাকো ঘৰৰ ভিতৰত বোলে বাহ সিহঁত কিবা কাম কৰি আছিলে সেইটো তেতিয়া কিবা এটা হৈছে বেলেগ
বেলেগ
কিন্তু ঘৰৰ ভিতৰত আহি বজ্ৰপাত পৰি তোমাৰ এজন মানুহৰ এজন মানুহ বা মানুহ এজনী মানুহৰ যেতিয়া মৃত্যু হৈছে সেইটোতো তোমাৰ কম কথা নহয় এতিয়া আচলতে ইয়াৰ আ আচলতে মূল কাৰণটোৱে হৈছে কি গম পাইছা নাই? আমি আমি আমি নিজে আচলতে ইয়াৰ মূল কাৰণটো মানে সেই মানুহবিলাকে কি কৰে আজিকালি গোটেই প্ৰকৃতি বিৰোধী কাৰ্যকলাপৰ ফলত মানে যিবিলাক ধ্বংস কৰিছে প্ৰকৃতিবিলাক যিসমূহ ধ ধ্বংস কৰিছে ইয়াৰ ফলতে আচলতে আমাৰ এই প্ৰকৃতিৰ পৰি প্ৰকৃতিটো চেঞ্জ হৈ গৈছে প্ৰকৃতিৰ ভাৰসাম্য অৱস্থাত নোহোৱা হৈছে। গম পাইছা নাই এতিয়া মানুহবিলাকে গোটেই গছ গছনি কাটিছে তোমাৰ গছ গছনি অ গছ গছনি কাটি ঘৰ দুৱাৰ বনাইছে। তোমাৰ সেইকাৰণে আচলতে সেই ইমানখিনি হেৰি হৈছে গম পাইছা নাই মানুহবিলাক আচলতে প্ৰকৃতিৰ লগত তোমাৰ মানে চেৰচাৰ কৰিছা গম পাইছা নাই। অঁ প্ৰকৃতিক আচলতে নিজে পৰিৱৰ্তন কৰিবলৈ বিচাৰিছে।
হয় হয়
প্ৰকৃতিক আচলতে আমি নিজে পৰিৱৰ্তন কৰিব পৰা ক্ষয়মতাটো আমাৰ হাতত নাই। আমি প্ৰকৃতিয়ে আমাক কণ্ট্ৰোল কৰিব আমি প্ৰক প্ৰকৃতিক কন্ট্ৰল কৰিব নোৱাৰোঁ গম পাইছা নাই। আমি কেতিয়াও প্ৰকৃতিক নিয়ন্ত্ৰণে কৰিব নোৱাৰোঁ সেইটো শক্তিয়ে নাই আমাৰ হাতত।
হয় হয়
এতিয়া আমি যেতিয়া আমি প্ৰকৃতিক যে আমি এতিয়া ধ্বংস কৰিছোঁ সেইকাৰণেও এতিয়া আমাৰ প্ৰকৃতি আমাক উলটাই আমাক ধ্বংস কৰিবলৈ চাই আছে গম পাইছা নাই?
চাই আছে অ।
মানে আমাক সেইখিনি আমালৈ আকৌ ঘূৰি আহিছে আমি আমি যি প্ৰকৃতিক ধ্বংস কৰিছোঁ সেই ধ্বংস আকৌ আমালৈয়ে ঘূৰি আহিছে কিন্তু সেই কথাটো মানুহে বুজিয়ে পোৱা নাই। এতিয়া যদি ভাবে আমাৰ এই পৃথিৱীখন একে মুহূৰ্ততে তোমাৰ ধ্বংস ধবহংস কৰি দিব পাৰে গম পাইছা নাই, প্ৰকৃতি প্ৰকৃতিৰ হাতত তোমাৰ ইমান শক্তি আছে গতিকে আমি প্ৰকৃতিলৈ ভয় কৰিব লাগে গম পাইছা নাই। অ আমি প্ৰকৃতিক আচলতে ভয় কৰিব লাগে গতিকে আমি যিমান পাৰোঁ আমি প্ৰকৃতিক অ ৰক্ষা কৰিবলৈ চাব লাগে। কাৰণ আমি প্ৰকৃতি আমি ৰক্ষা কৰিলেহে আমি আমিও ৰক্ষা হৈ থাকিম গম পাইছা নাই? আমিও সুৰক্ষিত গতিকে আমি যদি প্ৰকৃতিক যদি ধ্বংস কৰোঁ হয়তো আমাৰো ধ্বংস আহি যাব আমাৰো ধ্বংস আচলতে ওচৰ চাপি আহিব গতিকে আমি যিমান পাৰোঁ প্ৰকৃতিক আমি সং সুৰক্ষা দিবলৈ চেষ্টা কৰিব লাগে গতিকে এই বিষয়ে তুমি এতিয়া কি ক'বা মানে আমি প্ৰকৃতিক যে আমি এনেদৰে ধ্বংস কৰি আছোঁ
হয়
ভাল হৈছে নে নে বেয়া হৈছে তুমি এতিয়া কি হৈছেটো দেখিছাই হ'লেও কোৱাচোন বাৰু এতিয়া ভাল বুলি ভাবিছা নে বেয়া বুলি ভাবিছা
অ এতিয়া আচলতে কি হৈছে আজিৰ যুগত তুমি মোক ক'লাই কথা খিনি কৈ চাই বেছিভাগ কথা মানুহে আচলতে কি কৰিছে প্ৰকৃতিৰ লগত খেলি মেলি কৰিছে। খেলিছে মানে প্ৰকৃতিৰ লগত, তেওঁলোকে আচলতে কি বুলি ভাবিছে প্ৰকৃতিৰ লগত যিটো চেৰচাৰ কৰি আছে সেইটো তেওঁলোকে ধেমালি বুলি ভাবি আছে। কিন্তু আচলতে তাৰ পৰা যে কিমান বি বিপদ হ'ব পাৰে সেইটো স তেওঁলোকে মানে সেইটো বুজিয়ে পোৱা নাই।
বুজিয়ে পোৱা নাই হয় হয়।
তুমি কোৱা কথাটো সচা যে প্ৰকৃতিক আমি কেতিয়াও নিয়ন্ত্ৰণ কৰিব নোৱাৰো। প্ৰকৃতিয়েহে আমাক নিয়ন্ত্ৰণ কৰিব।
হয় হয়।
এতিয়া মানুহ বিলাকে কি কৰে নিজৰ স্বাৰ্থৰ কাৰণে বিভিন্ন প্ৰকৃতিৰ গছ গছনিসমূহ কাতি ঘৰ দূৱাৰ বনাব বা পাহাৰীয়া অঞ্চলৰ যিসমূহ পাহাৰ প্ৰাকৃতিক ভাৱে যিসমূহ নিমাণ হৈছে সেই পাহাৰবোৰ কাটি তাত তোমাৰ বিভিন্ন এইবোৰ ফেক্টৰী এইবিলাক নিমাণ কৰিব, এইবিলাক আচলতে কি হৈছে জানানে প্ৰকৃতিৰ আমি বিৰুদ্ধে আমি চলি যোৱাৰ নিচিনা হৈছে। কিন্তু তাৰ ফলত কি হৈছে প্ৰকৃতিৰ বিৰুদ্ধে যে আমি কাম কৰি আছো সেইটো প্ৰকৃতিয়ে কেতিয়াও সহ্য নকৰে হয় কাৰণ এজোপা গছ কাটিবলৈ বহুত মানে সহজ কথা বেছি সময় নালাগে। খুব বেছি বেছি আমাৰ পাঁচ মিনিট বা দহ মিনিট সময় লাগে কিন্তু প্ৰকৃত প্ৰাকৃতিকভাৱে যিবোৰ গছ ওলায়
হয়।
এই গছসমূহ এজোপা গছ পৰিণত হওঁতে তোমাৰ নাই বুলি ক'লেও তিনি চাৰি বছৰ লাগে, ইমান প্ৰকৃতিয়ে চোৱা ইমান কষ্ট কৰি আমাৰ জীৱনটো ভাল কৰি ৰাখিছে, প্ৰকৃতিয়ে প্ৰথম কথা এটা আমাৰ উশাহ নিশাহ লোৱাত প্ৰকৃতিয়ে সহায় কৰি আছে তেনেক্ষেত্ৰ যদি আমি প্ৰকৃতিৰ লগত খেলি মেলি কৰো প্ৰকৃতিয়ে সেইটো কেলে সহ্য কৰিব তুমি কোৱাচোন বাৰু।
সেইটোৱে আচলতে সেইটো কাৰণেতো আমাৰ আমাৰাহঁতে এনেকুৱাই দিয়া হৈ আছে। এতিয়া মানুহবিলাক ইমান মানুহ অ প্ৰাকৃতিক দুৰ্যোগৰ ফলত ইমান মানুহ মৰিবলগীয়া কেলেই হৈছে? আমাৰ এই নিজৰ কাৰনে হৈছে, গতিকে আমি অ প্ৰকৃতিক আমি নিজৰ বুলি ভাবি আমি প্ৰকৃতিক যিমান পাৰোঁ সংৰক্ষণ কৰিবলৈ চাব লাগিব ন।
হয় নিজে হয় এইটো আমাৰ দায়িত্ব।
অহ কাৰণ আমি প্ৰকৃতিৰ বলতেইতো জীয়াই আছো। এতিয়া যদি তুমি তোমাৰ যদি আম আমাৰ যদি ইয়াত ধৰি লোৱা গছ গছনি নহ'লহেঁতেন
হয়।
আমি মানুহ তোমাৰ এক মিনিট সময়ো আমি জীয়াই
নোৱাৰো আমাৰ মানুহৰ একো অস্তিত্বই নাথাকিব।
কিয় নাথাকিব সেইটোতো কথাটো, এতিয়া তোমাৰ এনেকুৱা ধৰি লোৱা কোনো এটা জীৱ নাই যি তোমাৰ অক্সিজেন নোলোৱাকৈয় জীয়াই আছে কেৱল অকল সেই গছ গছনিহে আছে যি অক্সিজেনৰ অবিহনেও জীয়াই থাকিব পাৰে কাৰণ তেওঁলোকে এৰি দিয়া অক্সিজেনটো আৰু সেই অক্সিজেনটো আমি গ্ৰহণ কৰোঁ। আৰু আমি যিখিনি কাৰ্বন ডাই অক্সাইড গেছ এৰি দিওঁ সেইখিনি আচলতে সেই প্ৰকৃতিৰ গছ গছনি সমূহে মানে গ্ৰহণ কৰে গম পাইছা নাই গতিকে সেই ক্ষেত্ৰত চাবলৈ গ'লে প্ৰকৃতি আৰু আমাৰ মানুহৰ গছ গছনি আৰু মানুহৰ মাজৰ সম্বন্ধটো কিমান ভাল হয় নহয় গুৰুতপূৰ্ণ এটা সম্বন্ধ কাৰণ গছে গছে দিয়া বস্তুটো আমি কিয় আৰু আমি এৰি দিয়া বস্তুখিনি গছে লয় গছেই লয় কিন্তু এতিয়া কথাটো এনেকুৱা ধৰণৰ তোমাৰ মানুহ যদি আছে দছ কোটি মানুহ ধৰি লোৱা মই এটা এনেই হিচাপত কৈছো দেই হয় হয় মানুহ যদি আছে দছ কোটি আৰু গছ যদি আছে পাঁচ কোটি
অ
তেনেহ'লেতো আমাৰ সেইটো নাই মিলা হয় নহয় নাই মিলা এতিয়া যদি আমাৰ দছ কোটি মানুহে যদি আমি একেলগতে যদি কাৰ্বন ডাইঅক্সাইডখিনি এৰি দিওঁ
হয়
তেনেহ'লে সেই পাঁচ কোটি গছে দছ কোটি অক্সিজেনক কাৰ্বন ডাই অক্সাইডটো হয়তো গ্ৰহণ কৰিব নোৱাৰিবও পাৰে নোৱাৰিবও পা আৰু আনহাতে যদি চাওঁ সেই পাঁচ কোটি গছে যিখিনি অক্সিজেন এৰি দিয়ে হয় সেই পাঁচ কোটি গছে এৰি দি অক্সিজেনখিনি আমাৰো দছ কোটি মানুহৰ কাৰণে প্যৰ্যাপ্ত নহয় আৰু আৰু পাঁচ কোটিটো আমাৰ কাৰণে কমিয়ে যাব ন অক্সিজেন গতিকে কথাটো সেই তেনেকুৱা ধৰণৰ আমি মানে আমাৰ সেই ভাৰসাম্যটো ৰক্ষা কৰিব লাগিব
ৰক্ষা কৰিব লাগিব নিশ্চ
অ যদি আমাৰ মানুহ যদি দছ কোটি থাকে তেনেহলে আমাৰ গছো দছ কোটিতকৈ অধিক থাকিব লাগিব তেতিয়াহে আচলতে আমাৰ সেই পৰিৱেশৰ ভাৰসাম্যতাটো ৰক্ষা হৈ থাকিব হয় আৰু আম আমি আচলতে উশাহ নিশাহ লৈ থাকিব পাৰিম হয় নহয়
হয় হয়
এতিয়া সেই আচলতে সেই কথাবিলাক তেনেকুৱা ধৰণৰ আমি যিমান পাৰোঁ সেই প্ৰকৃতিক আচলতে সংৰক্ষণ কৰিবলৈ চাব লাগে আমি এতিয়া কাৰণ প্ৰকৃতিৰ জয় প্ৰকৃতিৰ জয়তে আমি জীয়াই আছোঁ আৰু এতিয়া তোমাৰ সেই প্ৰকৃতি আমি যি ধ্বংসৰ পথেৰে নি আছো
হয় হয়
তাৰ লগতে আমাৰো ধ্বংস আহি আছে গতিকে সেইখিনি আৰু কথাখিনি আজি সেই প্ৰকৃতিৰ ওপৰত ইমান খিনি কথা পাতিলো তাকে আমি হেই এতিয়া এ মানে মানুহবিলাক যে শিক্ষিত নহয় সেইকাৰণেও আচলতে এনেকা মানুহবিলাকে গছ গছন বিলাক বেছি কাটিছে গতিকে আমি সেই মানুহ বিলাকক অকমান শিক্ষিত কৰিব লাগে আৰু জন জনসাধাৰণৰ মাজত এই প্ৰকৃতিৰ সংৰক্ষণৰ আচলতে আমি সজাগতাটো বৃদ্ দ্ধি কৰিব লাগে গতিকে সেইখিনি আৰু কথাখিনি আজি প্ৰকৃতিৰ বিষয়ে ইমানখিনি কথা আলোচনা কৰিলোঁ আশা কৰিছো তুমি ভালে পাইছা ভালে পাইছা কথা পাতি অ অ তেতিয়া আজিলৈ ৰাখিছো আৰু এতিয়া
অ অ হ'ব দিয়া